উম ভাল ভাল তোমাৰ কোৱা।
আছো আছো একদম মজা মজা
হয় তুমি অলপ ব্যস্ত আছা নেকি বাৰু।
ব্যস্ত মানে তাৰ তেনেকে নাছিলো এই অকমান প্ৰীয়সীয়ে অকমান দূৰাভাষৰ জৰি়য়তে আলাপ আলোচনা কৰা হৈছিল।
হয় হয় হয় হয় অ ঠিকে আছে। অকমান আমাৰ সেইবোৰ নাই আও প্ৰিয়সী চিয়খি যিহেতু, ৰাম থগন এটা খালো বুলি কব কব লাগিব মই।
এ নাই তেনেকুৱা হয়ে আও, কেতিয়াবা ৰামঠগন দি দিয়ে ন। মোৰ প্ৰথম প্ৰিয়সীয়ে তেনেকে ৰামঠগন এটা দ্বিতীয় প্ৰেয়সী কাৰণে আকৌ সংযোগ কৰিছো।
মোৰ প্ৰথম বুলি নহয়, মোক সাতাইশ জনী মানে তেনেকে ৰামঠগন দিলে।
অঁ তেতিয়াহ'লেতো আপুনটো হব, অকণমান হেইয়ে আও। কপালখনতে দোষ দিব লাগিব যেন পাইছোঁ।
কপাল বুলি নকওঁ, মোৰ গাতে চাগে কিবা খোট থাকি গল। এনেকুৱা এখন ৰামথগন দিছে, ঘৰৰ পিছফালে মোৰ এখন ঘৰৰ পিছফালে মোৰ বাঁহেৰে নদন মদন হৈ গৈছে মই এতিয়া চাংঘৰ বনাব পৰা অৱস্থাত আছোঁ। ইমানেই বাঁহ দিলে মোক।
তাকে তাকে নাপায় দেই সেনেকুৱা কৰিব নাপায়।
মই লাগিলে কৈছোঁ নহয় তোক বন্ধু
উম।
মই এশ বিশছডাল সাপ পুহিম ফেটি সাপ। তথাপিতো মই ছোৱালী প্ৰেমত নপৰো, এই বোৰ প্ৰেমৰ বান্ধোনত বান্ধ নাখাওঁ মই।
হয় হয় এই কিছুমান প্ৰেয়সী বহুত মানে বেয়া থাকে দেই। এনেকুৱা প্ৰেয়সী থাকিলে থকাতকে নথকাই ভাল।
কিছুমান বুলি নকবি ও বন্ধু, মই সাতাইশ জনী ভাল পালো সাতাইশ জনীয়েই, সাতাইশ জনীয়ে ৰাম থগন দিলে।
উম তাকে ঔ, মোৰ ভাগৰ বাও এতিয়ালেকে দুজনী হৈছে।
এজনীয়ে ৰাম ঠগন দিলে, ভুলুকা বাঁহ ডাল দি থৈ গ'ল, তাৰপিছত বাকী দুই নম্বৰ জনি এতিয়া একো হেৰি কৰা নাই বাৰু চলি আছে।
সেইটো চলি আছে কিমান দেৰিলকে চলিব সেইটো তো গম নাপাওঁ।
তাকে আজি আজিকালি পেট হে কিয় এইটো কি এই যন্ত্ৰৰ ভিতৰত ভৰোৱা তেল তেলটো যে। তাত যে কিবা বেলেগ তেল মিক্স কৰি দিছে সেই তেনেকুৱা হৈছে কাহিনীটো।
হয় হয় ভেজাল।
উম ভেজাল তাকেহে।
প্ৰেমতো ভেজাল, খোৱা বস্তুটো ভেজাল।
তাকে, বাকী উম বাকী কথা এষাৰ গম পাওঁ নাই তই? এই হৰেশ্বৰ যে লৱাটো
আহ অ আহ সেইটো লৰাটো অ কি হ'ল সেইটো? বোৱাৰী নে ছোৱালী? হে প্ৰভু সেই ঈশ্বৰ।
এই লগত তাকো শুন শুন লগত তাকো সেই পাচ বছৰীয়া ছোৱালী এজনী বোলে।
ই চিঃ চিঃচিঃ চিঃ চিঃ বন্ধু তই সঁচাকেই কৈ আছ নে এইবোৰ মই মিছাকে শুনি আছো বাও?
নাই একদম নেপায় নেপায় দেই এইবোৰ নেপায়।
সি বাও এই ছোৱালীজনীয় মুখলে চাব লাগে নহয়। সি বাও সেজনী ছোৱালী আনিব লাগে নেকি?
ছোৱালী নহয় বুৱাৰী।
নহয় মানে নহয় মানে সেইটোয়েই এই সি পাঁচ বছৰীয়া ছোৱালীজনী মুখলে চাই মাকক আনিব নালাগে সেই মাকজনী পাঁচ বছীয়া ছোৱালীজনীৰ লগত লৈ আহিছে।
আৰু মাকজনীও কেনেকুৱা ধৰণৰ হ'ব তই ভাবচোন। তে মাক জনীনো কেনেকুৱা ধৰণৰ হ'ব তইভাবচোন বাৰু সৰু জনীয়ে বাৰু কয় উম, গিৰিয়েক টো এৰি বা সৰু ছোৱালীজনীৰ সৈতে অকমান ফুল কুমলীয়া ল'ৰাটোলৈ পলাই আহিব লাগে নে।
তাকেহে তাকে এই হয় হৈছে কেইবছৰও।
এইটো মোতকেও সৰু মোতকেও হেনো এইটো সৰু মোৰ ভাইটিত কেওঁ সৰু ।
তাকেহে তালৈ কি চাই আহিলে বাৰু।
ওঁ, মই নমৰি মৰিছোঁ ওঁ।
তিয়া ।
পৃথিৱীখনৰ হেনো আমাৰ অসম খনৰ আমাৰ অসমখনত কি হোৱা নাই সিদিনাখন সেয়া কাহিনী এটা শহুৱেকৈ বোৱাৰী বোৱাৰীয়েকৰ লগত কৰিলে লিলিমাই। সেইবোৰ বা কোনোবা কাৰ্য কৰে ন এইবোৰ সভ্যয়ালী এতিয়া তো আজিকালি এনেকুৱা যুগ আহিছে কেইদিনমানৰ পিছত শহুৰে কেইদিনমানৰ পাছতো শহুৱেকে বোৱাৰীক পলুৱাই লৈ যাব এনেকুৱা দিন আহিছে। পলোৱাই নিয়াতো দূৰে দূৰ লিলিমায়ও কৰিছে।
তাকে হে কি ককৈ গছৰ লিলিমায় নিচিনা হয়চে।
নকবি আৰু বন্ধু মোৰ একদম মানে মাথাটো অকণ বেয়াই হৈ গৈছে নেকি।
বুলি ভাবিব কিবা লাগি যায় অঔ।
তাকে চাৰি পাচদিনমান হৈছে মোৰ প্ৰিয়সিয়ে ৰাম থগনটো দিয়া। আৰু সেই চিন্তাতে মই মানে অ' মাথাটো মানে মোৰ মানসিকভাৱে মানে বহুত বেয়া হৈ আছো।
নাই নাই নাই পেৰসী চিন্তাত ইমান মানসিকভাৱে ভাঙি নপৰিবি দেই এইটো বেয়া কথা বেয়া কথা।
নাই ম তো ছা, মোৰ সাতাইছজনী পেৰসী আছিলে আগতে।
হয়।
কিন্তু সাতাইছজনীকে মই বহুত ভাল পাইছিলোঁ কিন্তু একেলগতে মই একেলগতে মই দুজনী তিনজনী ভাল পোৱা নাছিলো যে ইমান তেনেকুৱা স্বভাৱৰ মানুহ ম ই নহয়।
এই বোলে আকৌ এই তাহ ক্ৰলৰ যে চেণীটো যে ডাঙৰ ডাঙৰ সেই তেনেকুৱা আছিল বুলি ত
তাকে হয় হয় হয় হয়। হ'লও আজিকালি মানে তো মই সাপক বিশ্বাস কৰি দিম,
উম।
হয়- হয়, হয়-হয়।
এই আমাৰ ভতেছ শুন-শুন এই খোৱা মানে কি বুলি ক'ম আৰু হল আৰু কিন্তু ইমান ভালকে নপৰিল মানে। এই পানী ঢলা ভাত এক কাহীহে আৰু কেইটামান লাগিছিলে।
হ'ব এতিয়া ৰাতি সাঁজটো ভালকে দবাই দিবি আৰু।
তাকে একাহী বাৰু ভোক নে।
অ', অ' বাকী ভটেশ্বৰ কাহিনটো ভটেশ্বৰ কাহিনীটো কি হ'ল সেইটো?
অ' ভদেশ্বৰ কাহিনী তো শুন আকৌ। ভদেশ্বৰে যে ভদেশ্বৰ এই যে আমাৰ যে হেৰি যে কি বুলি কয় তাৰ নামটো এই পিঠিৰাচ দে পিঠিৰাচ
অ', অ' পিঠিৰাছ অ'
তাৰ আকৌ ঘৈনীয়েকজনীক লগত গৈ পেলাই বগৰী গছৰ তলত লিলিমাই কৰিছিলে নহয় ।
এ প্ৰভু ইটোৰ পিছত দেখোন সিটো কাহিনী কি হৈছে এইবোৰ।
সেই মোক সেইটো কথা তোক পাহৰিলেই ক'বলৈ। মই আকৌ ত‌ই গম পাওঁ বুলিহে।
তাকেহে অও নকবি নকবি এইবোৰ এইবোৰ এইবোৰ শব্দ ব্যৱহাৰ নকৰিবি আৰু মোৰ আগত মই নোৱাৰা হৈছো। সহ্য কৰিব এনেই মানসিক চাপত ভুগিছো তাৰ কৰি আকৌ এইবোৰ এটাৰ ওপৰত এটা খবৰ আৰু খবৰো খবৰ আকৌ এইবোৰ সেই প্ৰভু হে ঈশ্বৰ। ঈশ্বৰ মাৰি নিয়া মোক।
বগৰী গছৰ তলত কোনোবাই লিলিমাই কৰিব পায় নেকি?
অঁ কাঁইটৰ খোজ খোৱা নাই নে বাৰু বগৰী কাঁইট আমি বগৰী খাবলৈকে ভয় কৰো। কাঁইট লাগিব বুলি আকৌ বগৰী গছৰ তলত লিলিমাই।
তাকেহে এনেকুৱা কৰিব লাগেনে বাৰু মানুহে এই তেৰিকা বৰ বেয়া কথা কৈছে দেই।
তাকে সেও আজিকালিতো এটা কথা চাবি নামঘৰত যদি ক'ৰবাত ভাওনা এখন পাতে, ক'ৰবাত যদি ৰাস এখন পাতে ক'ৰবাত যদি থিয়েটাৰ এখন পাতে, দেখিবি হাতত হাত ধুই একদম ফুল কোমলীয়া ল'ৰা-ছোৱালী হাল, একেবাৰে দেখি আন্ধাৰলৈ গৈছে আন্ধাৰত গৈ দেখিবি দেখিবি এই পদ পথাৰৰ মাজত, এই হেৰিয়া জলাশয়ৰ কাষত, এই নদী পাৰত। কি ইমান সিহঁতৰ গোপন প্ৰেম ওলাই আৰু ৰাতি-ৰাতি সাবতা-সাবটিকে। আৰু কাপোৰ তই কাপোৰৰ কথা কবিনে ছোৱালী কাপোৰ সেই
এ একদম এই গোটেইটো হেৰিয়ৰ অৱস্থাটোৱেই আৰু
মই কৈছো নহয় তোক তাক কে ঐ তাতকে ওপৰৰ পৰা তাতকে একো নিপিন্ধাই ভাল যিমান কন কাপোৰ
এই একদম-একদম-একদম-একদম। এ বোৱাৰী মানুহ বা আমাৰ ইমান দীঘল-দীঘল উৰণি লৈ পিন্ধিছিলে আজিকালি আজিকালি বোৱাৰী মানুহে তেনেকে কাপোৰ নিপিন্ধে আমাৰ
আমাৰে লাজ লাগে সিহঁতৰে লাজ নালাগে চাৰহতৰ। আহ।
এই যে আমাৰ যে সেই যে কখন যে
হয়-হয়।
শুনিছা নাই?
অ শুনি আছো কওক।
এই কলং নদীৰ দলংখন অকণ টলং-ফটং কৰিছে নহয় গম পাৱ নাই? তাকে এখন অকন ভাল কৰি দিলে। শুনিছ নাই?
কাটিয়ে দিলি যে